অ শুনিছে নে এ কি কৰিব কব আৰু এনেই আছো আপুনি কি কৰি আছে
হ মই অলপ ওলাই আহিছো বাহিৰত অকমান খোজ কাঢ়িছো গৰম বহুত একদম গৰমত থাকিব পৰা নাই অ সদায় মই খোজ কাঢ়ো সন্ধিয়া কাঢ়ো তাৰপিছত দুপৰীয়া সময়ত কাঢ়ো তাৰ পিছত আকৌ ৰাতিপুৱা চাৰে চাৰিটা পাঁচটা এনেকুৱাত হয় ওজনটো বেছি হৈ গৈছে যে ওজন বেছি হৈছে যে ডক্তৰে খো খোজ কাঢ়িব দিছে সেইটো কাৰণে আৰু বেছি খোজ কাঢ়িব নোৱাৰো যে ভাগৰ লাগে সেইকাৰণে অলপ অলপ খোজ কাঢ়ো আৰু
লাহে লাহে খোজ কাঢ়িব ইমান স্পীড খোজকাঢ়িব নালাগে যিহেতু আপোনাৰ অঁ সেইটো হাৰ্টৰ প্ৰব্লেম আছে যে আপুনি মানে অকণমান লাহে লাহে খোজকাঢ়িব ইমান মানে জোৰ নিদিব মানে নিজক আৰু
অ অ বহুত ভাগৰ লাগে সে ত
ভাত কিহেদি বনাইছে
ভাত মানে আজি নিৰামিষ বনাইছো এই কলমৌ শাক যে কলমৌ শাক ভাজিছো দালি বনাইছো তাৰপিছত আকৌ মান ধনিয়া লে অকণমান গুগুনি বনাব কাৰণে সেই মটৰ আৰু আলু দি কেনে এ ঘুগুনি হেৰি একদম হে প্ৰেচাৰ কুকাৰত দছটা মান চিটি দিছো
অ অ মটৰকেইটা টাইম লাগে যে ন অ
অ নহয় মটৰটো দিজোৱা নাছিলো যে তাৰ পিছত পতককে কলে খাম বুলি পটক অ পতককে খাম বুলি কলে এতিয়া গৰম পানীত অলপ সময় তিয়াই থলো তিয়াই থই এতিয়া মানে প্ৰেচাৰ কুকাৰ দহটা দহটামান
উম অ ভালে কৰিছে ভালে কৰিছে। মই এ বনালো দিয়ক ভাত বনাই এই বাহিৰতে অকমান খোজ কাঢ়ি আছোঁ। ঠাণ্ডা হলেহে অকনমান খাম আৰু ইমান গৰম হৈ আছে ন।
অ আমাৰ কাৰেণ্টটো গ'লে এই মাত্ৰ এতিয়া আকৌ কাৰেণ্টটো আহিছে ওলাইয়ো আহিছো এতিয়া কাৰেণ্ট টো আহিছে।
মানে কি হৈছে গৰমটো বেছি যে কাৰেণ্টো অহা যোৱা কৰি আছে অলপ মানে অ আপোনালোকৰ আকৌ সেইটোৰ ফালে বহুত কাৰেণ্ট যায় ন মই মই আপোনাৰ এইয়া হেৰি ছিলে কঠালৰ গুটি একদম মিহি মিহিকে কাটি পেলাই ভাজিছো। সৰু সৰুকে যে কাটি পেলাই যে ভাজে যে কঠালৰ গুটিটো শুকান তেনেকৈ ভাজিলো। তাৰপিছত দালি বনোৱা হৈছে অ' অ' অ'। খাই মই বৰ ভাল পাওঁ।
ময়ও ভাল পাওঁ খাই, মই আকৌ অকল কঠালৰ গুটয়ে নিদিওঁ। আলুও দুটামান কাটো।
অ' মই নিদিওঁ, কঠালৰ গুটিয়ে দিওঁ মানে মই আৰু শুকানকে। তাৰপিছত আকৌ দালিত এতিয়া মানে নেমু দি পেলাই তাতে মাছ দি দিছোঁ আৰু আজি। তাৰপাছত ভাত বনাইছো সেনেকে খাম। অ' খাইতো, ভাল লাগে। মই বহুত ভাল পাওঁ মানে খাই পেলাই। অহ, আপোনালোকে নাখায়? বিশেষ নাই, নাই আপুনি এতিয়া চাওঁক দালিখিনি যেনেকৈ বনাই তেনেকে বনালে। বনাই পেলাই ধৰি ল আৰু নেমু চেপি দি পেলাই মাছ কেইডোখৰ দি অকমান উতলাই দিলে আৰু হৈ যাব আপোনাৰ।
অ' মাছখিনি মানে বনাই নলয়? মানে তেলত দিয়া দিয়ে নে? নে কেঁচা মাছ দিয়ে?
আপুনি যেনেকে দালি বনাই এতিয়া হয়, দালিটো যেনেকে বনাই তেনেকে আপুনি দালিটো ধৰি লওঁক প্ৰেচাৰ কুকাৰতে সিজাই দিলে ন, সিজাই দিবলৈ তাৰপিছত আৰু তেল মৰা নিচিনাকে তেল মাৰি দিলে, তাতে নেমু অলপ চেপি দি পেলাই মাছ কেইডোখৰ দি দিলে অলপ উতলাই দিলে আৰু হৈ যাব। ইমান
অ' মাছকেইডোখৰ মানে কি মাছ কেইডোখৰ মানে তেলত ফ্ৰাই কৰা হ'ব লাগিব।
ফ্ৰাই কৰি লৈ অ', অ' মানে কি হয় জানে, এতিয়া চাওঁক আমি কি অ', মাছটো আপুনি ফ্ৰাই কৰিয়ে থৈ দিব ন, এনেও মাছটো কেঁচাই নিদোৱেই যেনিবা। সেইটো কাৰণে ভাজি থৈয়ে দিওঁ আৰু, আৰু এনে মানে কি হয় অ', অ' আপুনি মানে কেঁচা মাছটোয়ে দি দিয়ে মানে আৰু দালিত?
কেঁচা মাছ মই মানে দালি দি খাই পোৱা নাই বাৰু। টেঙা দি খাই পাইছোঁ। মাছখিনি বনাই লওঁ, বনাই লৈ তাৰপিছত হেই দুই তিনিবাৰ মান মজাই ল'লো অলপ অলপ পানী দি, তাৰপিছতে টেঙা দি দিওঁ। দালি দি এবাৰো বনাই খোৱা নাই। এতিয়া আপোনাৰ পৰা শিকিছো আৰু খাব লাগিব।
অ' মানে কি হয় জানে, আমি মানে কি কৰোঁ এতিয়া ধৰি লও'ক মইতো অকলশৰীয়া ন তেনেকৈ মানুহ নাই। ঘৰত হয়নে নহয়? আমি দুজনীহে আৰু, ত' কেতিয়াবা কি হয় দালি ধৰি লওঁক আপুনি দিনত বনালে সেইখিনি দালি ৰাতিলৈ থাকি যায়। আৰু ৰাতি কেতিয়াবা মাছ লৈ অহা যায় ন, তেতিয়া সেই দালিখিনিতে আপুনি নেমুখিনি দি পেলাই যদি অকণমান পানী দি উতলাই দি মাছ কেইডোখৰ দি দিয়ে ভাজি পেলাই, তেতিয়া সেইটো এটা তৰকাৰী হৈ যায়। অ' তেনেকে বনাব পাৰে আচলতে অ', তেনেকে মানে দালি টো পেলনি নাযায়। অ', সেইটোয়ে সেইটোয়ে, নাযায় যে সেইটো দিয়ে আপুনি বেলেগ এ টা জুতি লগাব পাৰে, অ' বেলেগ এটা জুতি লগাই পেলাই আপুনি খাই দিব পাৰে আৰু। আচলতে আমি জানো হেৰি নহয় জানো, মিডিল ক্লাছ ফেমিলি যে সৰু সৰু বস্তু বিলাক কেনেকে বনাব লাগে সেইটো চাই পেলাইহে চলিব লাগিব নহয় জানো নহলে ন, আমি কেনেকে চলিম আপুনি একো পেলাই দিব নাই এতিয়া দালি এক কেজি এশ টকা চাওক এক কেজি দালি এশ টকা এবাৰ বনাওঁতে আপোনাৰ আধা পোৱা দালি এটাটো যায় ন, তাতকে তা আপোনাৰ সেইখিনি দালি যদি আপুনি এনে পেলাই দিয়ে কেনেকে যাব হয় সেই সেইটো বস্তু আপুনি কিবা এটা জুতি লগাই খাব লাগিব সেইটো কাৰণে আমি কিবা এটা জুতি লগাই খাই দিওঁ আৰু।
ঠিকে হৈছে এতিয়া পেলনিও নগল আকৌ সোৱাদটোও বেলেগ হ'ল
টো বেলেগ এটা হ'ল অ, খাইও ভাল লাগিলে তেনেকৈয়ে আৰু চলাই দিওঁ আৰু। আচলতে তেনেকেই আচলতে মিলাই পেলাই যদি চলাই একো বস্তু আচলতে পেলনি নাযায় গম পাইছে? এনে আপুনি সেই খাই নে এয়া যে ৰৌ মাছ যে ডাঙৰ-ডাঙৰকে পিচ কৰি আনিলে যে সৰিয়হ দি পেলাই পাতত দি খাইনে?
সৰিয়হ দি পাতত খাই পোৱা নাই কেনেকে বনাই মানে আমি চব বস্তু এনেকে না খাওঁ।
অ', অ',
আমি খালি পিয়াজ দি বুনি পেলাই খাওঁ
তেনেকে খায় আৰু।
বা জিকা বা লাও সেনেকুৱা লগতহে খাই পাইছো আৰু এনে ঔটেঙাৰ লগত খাই পাইছো। অ, ঔটেঙাৰ লগত বা খাই পাইছো।
মই ঔটেঙাৰ লগত আকৌ আপোনাৰ আলু আৰু ঔ টেঙা প্ৰেছাৰ কুকাৰত চিটি মৰাই লৈ তাৰপিছত ধুনীয়াকে খালী পিয়াজ নিদিওঁ পাঁচপূৰণ দিওঁ টেঙা হ'লে পাঁচপূৰণ দিব লাগে পিয়াজটোতকে পাঁচপূৰনটোৰ জুতিটো বেছি হয় উম, সোৱাদটো আহে যে সেই তেনেকে খাওঁ বাৰু কিন্তু আপুনি এনে সৰিয়হ দি পেলাই
টেঙাত এ হেৰী ঔ টেঙাত আলু নিদিওঁ সুধা জোল দি বনাই খাওঁ আৰু কেতিয়াবা আমাৰ অ, কেতিয়াবা মানে আম মানুহজনে মানে পিঠা গুৰি কেইটামান দুইমুঠিমান
অ', অ', অ', পিঠাগুৰি দিব পাৰে আপুনি এই যে বৰা বনাই খাই যে বুট বুটৰ বৰাটো যে খায় হয় বুটৰ বৰাটো আপুনি কেনেকে খাব জানেনে সেইত নেমু হেৰি কৰিব বুটৰ ধৰি লও আপুনি বৰাটো বনালে বনাই পেলাই বুটৰ বৰাকেইটা বনাই পেলাই ৰাখি দিলে হয় তাৰপিছতে আপুনি কেৰাহী এটা পাতিব কেৰাহিত তেল দিব পাঁচপূৰন কেইটামান দিব দি পেলাই আপুনি আদ হেৰি দিব এইয়া হালধি দিব হালধি অকণমান হালধি- হালধি দি পেলাই অকণমান ভাজি ভাজি আপুনি পানী দি দিব তাত ডাইৰেক্ট পানী দিব একো দিব নালাগে পানী দিব পানী খিনি অকমান উতলা হওতে আপ আপুনি নিমখ দি তাত নেমু দিব নেমু দি লাষ্টত এই পিঠাগুৰি কেইটামান ছটিয়াই দি আঞ্জাখিনি যেতিয়া অকণমান ডাঠ থ'ব ল'ব আপুনি এই বৰাকেইটা যে বনাই থয় সেই বৰাকেইটা দি দিব তাত। তাৰপিছত খাবচোন আপুনি টেঙা আঞ্জা বৰাকেইটাটো টেঙা সোমাই যায় যে ইমান ধুনীয়া লাগ গে নহয় খাবলৈ
অ, বহুত ভাল লাগে খাই। হয় উম, কেতিয়াবা খাও ধৰি লোৱা আমি ইমান-ইমান ধৰি লোৱা পাত কন সেনেকুৱা নিদিও আৰু এনে-এনে বনাই খাও আপুনি আৰু এটা কথা কৈছিলে - আৰু এটা কথা কৈছ ছিলে হে ৰৌ মাছ কেনে
অ', অ', অ', সেইটো আপুনি মানে ধৰি লওঁক ৰৌ মাছটো পুৰা ৰাউন পিচটো বনাই আনিব। গোল গোল পিচটো ধুনীয়াকে। দীঘল দীঘলকে পিচ কিটা বনাই আনিব তাৰপিছত মই অ', তেনেকেয়ে আনা যায় যে, আপুনি কি কৰিব সৰিয়হ বগা সৰিয়হে ক'লা সৰিয়হ কেইটামান ল'ব বগা সৰিয়হ বেছিকে দিব তাৰপিছত তাতে
এ আৰু এটা সৰিয়হ আছে যে
নাই, নাই বগা নাই দুইটা সৰিয়হে দিব বগাটো দিব বগাত মানে ইমান এটা তিতা হেৰিটো নাহে যে, তাতে ক'লাত কেইটামান দিব আৰু সোৱাদটোৰ কাৰণে তাৰপিছত সেইখিনি ধুনীয়াকে কেঁচা জলকীয়া। অ', ভাল লাগে অ'। তাতে, আপুনি কেঁচা জলকীয়া তাৰপিছত নহৰু আদা দি পেলাই ধুনীয়াকে মিক্সিত একে পুৰা পিচি ল'ব মানে আৰু ধুনীয়াকে পিচি যাব যে, তাৰপিছত মাছ কিডখত অকমান তেল আৰু সৰিয়হখিনি অকমান নিমখ দি পেলাই ধুনীয়াকে সানিব যিমানখিনি নিমখ আপ আপোনালোকে খাই হয়, সিমানখি তাৰপিছত এখন এখন কলপাতত ধুনীয়াকে মানে পেকিং কৰি ধুনীয়াকে কেৰাহী এটাতে অকমান তেল দি তাতে ভাপ দি পেলে সিজাব চোন তাৰপিছত খাব সেনেকেও বহুত
হেয়ি কলপাতত কি কেৰাহীত তেলটো দি তেতিয়া মানে তেলখিনি দি মানে তাৰমানে কলপাতখন অ', কলপাতখন ধৰি ল' লাগি নধৰাকে আও
নধৰে অ', লাগি নধৰে আপোনাৰ। আপুনি তেল নিদিলেও নধৰে আচলতে, তেল নিদিলেও নধ তেল অকণ দিলে ধৰি ল, সোৱাদটো আহে যে, সেইটোকাৰণে তেল
অ', সোৱাটো আহে বেছিক-বেছিকে দিমনে কমকে?
নাই অকমান খালী কেৰাহীটো লাগিবহে লাগে মানে আৰু তেলটো। সেইটো আপোনাৰ ভাপতে সিজিব তাৰপিছত ওপৰত আপুনি অ', ওপৰত আপু এখন দি দিব আৰু এটা ছাইড লুটিয়াই দিব আকৌ সিটো ছাইড লুটিয়াই দিব এনেকে ধৰি ল' আপুনি পোন্ধৰটো বিচ মিনিট কৰা পিছত মাছ কিডখৰ ধুনীয়াকে সিজি যাব নহয়। তাৰপিছত খাব মানে সেইখিনি মানে ধুনীয়াকে হৈ যায় যে, এপিচ এপিচ তাৰলগতে সেই মানে আঞ্জাটোৰ লগতে খাব পাৰে। সিজি যায়গৈ মানে ধুনীয়াকে আপোনা। অ', কেঁচাকেই দিব আপুনি কেঁচাকেই দিব লাগিব অ', তেলত ফ্ৰাই কৰি দিব নালাগে আৰু সেইটো ভাপ ভাপত সিজিব মানে সেইটো ভাপত সিজা যে খাবলৈ বহুত ধুনীয়া হয়, মই মানে প্ৰায়ভাগে খাওঁ তেনেকুৱা হ'লে আপোনাক আঞ্জা নালাগে আৰু তাৰলগতে ভাতকিটা সানি খাব পাৰি।
অ'। আমি মানে খাব পাৰোঁ সেনেকে শুকানে কিন্তু আমাৰ মানুহজনৰ কাৰণে নোৱাৰোঁ।
অ', অ', আপোনালোকে খায় চাব মানুহজনৰ কাৰণে বেলেগ নিচিনাকে বনাই দিব অলপমান।
নহয় এনেকে বনাই দিলে খাব কিন্তু আৰু তাৰলগত আকৌ দালি লাগিব আপুনি যেনেকে অ'। আপুনি যেনেকে শুকানে শুকানে খাই ধৰি ল' এইটো এইখিনি হ'লেই হৈ যায় পিছ হ'লে এতিয়া আমাৰ আকৌ আমাও হয়, সেনেকে কিন্তু মানুহজনৰ আকৌ
জনে নাখায় মানে আপোনাৰ অ', দালি অকন বনাই দিব লাগি থাকিলে দিনত বনোৱা দালি অলপ ৰাখি দিব ন। তেনেকুৱাই কৰিব আৰু হয় বাকী এনে ভালে আৰু আপোনালোকৰ। বাকী ভালেই আৰু আপোনালোকৰ অ অ ভালেই কৰে দিয়ক।
এতিয়া হ'ব দিয়ক নহ'লে মানুজনক ভাত দিওঁ
হ'ব দিয়ক অঁ ঠিক আছে হ'ব দিয়ক।